অ', হয় শুনিছো ক'ব চোন।
হয় কওঁক চোন।
অ', মই বৰ্তমান ঘৰতে আছো। আপুনি?
অ', ময়ো ঘৰতে, ব্যস্ত আছে জানো আপুনি?
নাই মই এই ব্যস্ত নাই বৰ্তমান টাইমত। আপুনি কিবা সুধিব বিচাৰিছিলে নেকি?
অ, মই তোমাৰ এতিয়া মাজুলীৰ বিষয়ে অকমান কথা পাতিম বুলি ভাবিলোঁ।
অ, হয়, পাতিব পাৰে।
হয়, তুমি কেতিয়াবা মাজুলীলে গৈছানে?
হয়, মই এবাৰ মোৰ পৰিয়াল আৰু বন্ধুসকলৰ সৈতে মাজুলী ভ্ৰমণ কৰিবলে গৈছিলোঁ। অ', এই ভ্ৰমণ মোৰ বাবে এক অত অতি স্মৰণীয় অভিজ্ঞতা আছিলে ভ্ৰমণ টো মোৰ বাবে। আমি প্ৰথমে যোৰহাটলৈ গৈ নিমাতী ঘাটৰ পৰা ফেৰীত উঠি ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হৈছিলো। মাজুলীত উপস্থিত হোৱাৰ পিছত আমি কেইবাখনো বিখ্যাত সত্ৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। অ', তাৰপিছত আমি মিছি
অ', মই মই যোৱা সত্ৰসমূহ যেনে, মই শুনিছানে?
হয় হয় শুনিছে কওঁক।
অ', মই যেনে আউনিহাতী সত্ৰ, দক্ষিণপাট সত্ৰ গঁড়মূৰ সত্ৰ আদিলৈ গৈছিলো। আপুনি মাজুলী যাই পাইছেনে?
অ', মাজুলী যাই পাইছোঁ আৰু ধৰা মই
মাজুলী কিহৰ বাবে বিখ্যাত বুলি ভাবা তুমি?
মই মাজুলী মাজুলীটো পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে বিখ্যাত বুলি জানে চবে। এই এই অসমৰ এক ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। মাজুলীৰ প্ৰকৃত সৌন্দৰ্য বা শান্ত পৰিৱেশ বৈষ্ণৱ সংস্কৃতি ঐতিহাসিক বাবে সমগ্ৰ বিশ্বতে জনাজাত। ইয়াৰ সত্ৰসমূহে অসমীয়া সংস্কৃতি সংগীত, নৃত্য, নাটক আৰু ধৰ্ম শিক্ষা সংৰক্ষণ কৰি আহিছে। আপুনি কি ভাবে মাজুলী কিহৰ বাবে বিখ্যাত আপোনাৰ মতে।
মই আৰু মাজুলী তোমাৰ মূলতঃ বৈষ্ণৱ সংস্কৃতি সত্ৰীয়া পৰম্পৰা ৰাস উৎসৱ আৰু তাৰ লগতে বিশেষ মই ভাবো তোমাৰ মুখা শিল্প বাবে তোমাৰ মাজুলী বহু গুণে বিখ্যা
অ', মাজুলী অসমৰ অ', তোমাৰ যি ত, ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত অৱস্থিত, এক বৃহৎ নদী তাৰ বাবেও মাজুলী বিশাল বুলি মই ভাবো। আহ আৰু মাজুলীৰ তুমি যি ক'লা ভৌগলিক মানে তুমি ক'লা মাজুলীৰ সৌন্দৰ্য্য প্ৰাকৃতিক সৌন্দৰ্য্য আৰু তোমাৰ বৰ্তমান সময়ত দেখা যায় যে মানুহে যিটো প্ৰাকৃতিক সৌন্দৰ্য এইটো
অ'
অ ব্ৰহ্মপুত্ৰ নদীৰ তোমাৰ যাহা যাই আছে ত তুমি তাৰ ওপৰত কি কথা কি ক'ব খুজিবা।
অ কি কৈছে আপুনি।
তুমি যিহেতু কলা মাজুলীৰ প্ৰাকৃতিক পৰিৱেশ কথা ত' বৰ্তমান সময়ত দেখা যায় যে বানপানীৰ সময়ত মাজতে যি প্ৰাকৃতিক সৌন্দৰ্য সেই তোমাৰ বানপানীত উটি যায় আছে ন'। ব্ৰহ্মপুত্ৰৰ নদীত যায়, যায় আছে, ত তুমি তাৰ ওপৰত কি ক'ব যোৱা। চৰকাৰে ইয়াক কেনেদৰে গুৰুত্ব দিব লাগে বা চৰকাৰৰ কেনেদৰে ইয়াক ৰক্ষা কৰিব লাগে তাৰ প্ৰতি তুমি কি কব
হয়, হয়, বৰ্তমান টাইমত মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত হোৱাৰ বাবে প্ৰায় প্ৰতি বছৰে বানপানীৰ সন্মুখীন হোৱা দেখা যায়। সাধাৰণতে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বানপানী হয়। এ সময়ত ধাৰাসাৰ বৰষ পোন বা আৰু ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত এই অঞ্চলটো পানীত ডুব যায়। সেইবাবে চৰকাৰে ইয়াৰ ওপৰত কিছুমান ব্যৱস্থা লোৱাটো উচিত। চৰকাৰে যাতে বেছি প্ৰদূষণ, পানী প্ৰদূষণ নকৰে। গছ-গছনি নাকাটে। চৰকাৰৰ সেইটো কৰিলে ভাল হয়। আপুনি মাজুলী ভ্ৰমণৰ বাবে কোনটো ঋতু বেছি উপযুক্ত বুলি ভাবে?
মই ভাবো তোমাৰ বৰ্তমান তোমাৰ মাজুলী ভ্ৰমণৰ বাবে একে উপযুক্ত সময় নহয় বুলি মই ভাবোঁ।
মাজুলীৰ তোমাৰ, আঁ যিটো অ' ক মাৰ্চৰ মাহৰ পৰা ছেপ্টেম্বৰ আটাতকৈ
হয়।
মই মাজুলীৰ লোকসকলে আৰু কি কি ব্যৱসায়ৰ সৈতে জড়িত তাত কি কি কৰ্ম হয় তাৰ ওপৰত কিবা ক'ব খুজিবা নি?
অ, মাজুলীত যিহেতু জানা যে বিভিন্ন জনগোষ্ঠী যেনে মিছিং সোণোৱাল, দেউৰী, কাছাৰী আদি মিলি বসবাস কৰে। তেওঁলোকৰ জীৱনশৈলী আৰু পৰম্পৰা বা উৎসৱ পৰ্জনৰ বাবে বিশেষ আকৰ্ষণীয়। এহ তেওঁ তেওঁলোকে বেছিভাগ মাছ মাৰে, খেতি কৰে। এনেকৈ বসবাস কৰে।
আপুনি, মাজ আহ মাজুলীত কি কি চাব পাৰি বুলি আপুনি ভাবে?
মইতো ভাবো মাজুল যিহেতু অ ৰসৰ দৰে বিখ্যাত তোমাৰ ৰাসাৰ দৰে চাব লগ যি যবিলাক সত্ৰ আছে সেই সত্ৰবোৰৰ মানুহে চাব লাগিব। যি টো, খাওনা সমূহত বা ৰাসসমূহত ব্যৱহাৰ কৰা হয়। মানুহে আইন গ্ৰহন কৰে তাৰ পাছত সটো মানে মুছলাম ধৰ্মৱান শিকিব লাগিব বুলি মই ভাবো।
হয় আ
অ কওক
অ আপুনি মাজুলী ভ্ৰমণ কৰিছে যিহেতু, আপুনি মাছজনদি ভ্ৰমণ কৰিলে কি লাভ হয় বুলি ভাবে।
মই ব মাজুল ভ্ৰমণ কৰিলো মই হলো তোমাৰ ঘ যি অতিয্য আৰু ইতিহাস আৰু বৈষ্ণৱ ধৰ্মৱত শংকৰদেৱৰ আৰু মাধৱদেৱৰ তিথি চলি আহিছে তাৰ বিষয়ে মানুহে দিব পাৰে বুলি ভাবো কাৰণ বৈষ্ণৱ ধৰ্ম আমাৰ ইতে অতি পুৰণি ন মাজৰে ম ভ্ৰমণলে। বিষয়ে শিকিব পাৰে বুলি মই ভাবো। অ কোৱা। অ ক।
আপুনিতো মাজুলীলৈ গৈছে আপুনি তাৰে কোনখন সত্ৰৰ আপোনাক বেছি প্ৰভাৱিত কৰিছে।
মই তোমাৰ
মোক আনীতি সত্ৰখন বেছি প্ৰভাৱিত কৰিছে মাজুলীৰ অন্যতম পুৰণি আৰু বি শিক্ষ সত্ৰ যিহেতু ইয়াৰ বৰ বহু মূল্যবান পুৰণি সামগ্ৰী পাণ্ড লিপি আৰু বৈষ্ণৱ সংস্কৃতিৰ নিদৰ্শন সংৰক্ষিত হৈ আছে এই সত্ৰখনত। সেই বাবে মোৰ এখন সত্ৰ বত মানে মোক প্ৰভাৱিত কৰিছে লগতে কমলবাৰী সত্ৰখনো বহুত ভাল। তাত সত্ৰীয় নৃত্য সংগীত আৰু সাংস্কৃতিক পৰম্পৰাৰ বাবে বিশেষভাৱে বিখ্যাত হয় এখন সত্ৰ। আপুনি
হয়।
পচৰে পৰম্পৰাগত খাদ্যৰ ওপৰত কিবা ক'ব খুজিবা নেকি।
অ মাজুলীত বহুতো পৰম্পৰাগত খাদ্য আছে। তাৰে যিহেতু বহুতো মানুহ, বাস কৰে সিহঁতে সিহঁতে যিহেতু খেতি কৰে। তে মানুহজি যেনে পৰম্পৰাগত খাদ্যৰ ভিতৰত যেনে মাছৰ টেঙা সাৰ পিতিকা শাক, বৰা চাউলৰ পিঠা লাৰু আপং। সেইবিলাক মাজুলীৰ যেনে অসমীয়া মিচিং জনগোষ্ঠীৰ পৰম্পৰা খাদ্য বুলি জনাজাত। আপুনি মাজুলীলৈ আহ যোৱাতে আপুনি, মাজুলীত কি মাজুলীৰ জোনটো জনপ্ৰিয় খাদ্যসমূহ খাইছিল।
অ', মই মাজৰে জনজাতীয় বিদেশৰ মিচিংত। আৰু মিচিং তেওঁৰ যি অ', পুৰা আপং আহ, বিশেষভাৱে মদ, প্ৰস্তুত মদ কৰা মদ এইটো এটা আৰু তোমাৰ শুকান মাছৰ চাটনি আৰু বাহৰ গছ বা পাতত দিয়া মাছ। মাংস মোৰ খুবেই প্ৰিয় আছিল, আনহাতে সত্ৰসমূহৰ পৰা নিৰামিষ। প্ৰসাদ আৰু থলুৱা অসমীয়া আহাৰৰ বোৰ, মোৰ প্ৰিয় বুলি মই ক'ব খুজি।
অ'।
তুমি কি ভাবা, মাজুলী অৰ্থ যে বৰ্তমান সময়ত কিহৰ ওপৰত নিৰ্ভৰ?
মাজুলীৰ অৰ্থতিৰ বৰ্তমান সময়ত আহ, মাজুলীৰ, বিখ্যাত সত্ৰসমূহৰ ওপৰত লগতে মাজুলীৰ, জোনটো মাজুলীৰ পৰম্পৰাগত মানুহৰ যেনে ৰাস উৎসৱ হয় মাজুলীৰ। সেই বহুত পৰ্যটক বিদেশৰ পৰা, অসমৰ পৰা মাজুলীলৈ ৰাস চাবলে আহে মাজুলীত। এই মাজুলীৰ সত্ৰসমূহ মাজুলীৰ বাবে বৰ্তমান টাইমত অতি গুৰুত্বপূৰ্ণ। কিন্তু আজিকালি বহুতো সত্ৰ বানপানীৰ কাৰণে পানীত উটুৱাই গৈছে। সেয়েহে চৰকাৰে ইয়াৰ ওপৰত কিছুমান গুৰুত্ব ল'ব লাগে। আপুনি কি ভাবে, ইয়াৰ বিষয়ে?
মই ভাৰো, মাজুলীৰ যিটো অৰ্থনীতি সেইটো তোমাৰ হয়, যিটো তোমাৰ মুখা শিল্প বা হস্ত শিল্পৰ লগত জৰিতয়ে। হয়, সঁচা কথা বানপানীত যিটো যাৰ যায় আছে বানপানী, চৰকাৰে আৰু চৰ আনা সত্ৰসমূহৰ মাজুলীয়ে চ'মাজুলীৰ এক পৰিচয় বুলি মই ভাবো। ত' সেই সত্ৰসমূহক পৰীক্ষা কৰিব লাগে বুলিও, চৰকাৰে অলপ মান গুৰুত্ব দিব লাগে সেই বিষয়টো ওপৰত, চৰকাৰে গুৰুত্ব দিব মাজুলীৰ সংস্কৃতি আমি আকৌ উজ্জ্বল কৰিব তাৰপাছতো গুৰুত্ব দিব লাগে বুলি মই ভাবো।
অ', আপুনি আৰু ভৱিষ্যতে মাজুলীলৈ যাবনে?
হয়, হয়। মই মাজুলীলৈ যাম বাৰু। গিষ্মকালীন বন্ধত মই মাজুললৈ যাম বুলি ভাবিছো।
অ', নিশ্চয়। ময়ো এবাৰ গৰমৰ বন্ধত যাম বুলি ভাবিছিলো, সেই আপোনাৰ লগত আজি মাজুলীৰ বিষয়ে জানি বহুত ভাল লাগিল।
আৰু মই তোমাৰ এটা মাজুলীৰ ওপৰত কথা পাতি ভাল লাগিল বহুত নতুন কথা জানিবলৈ পাৰিলো।
হয়। মই আজিৰকাৰণে এইখিনিয়ে বাই। হব‌ দিছো দে।